হেল্ল',
অ', কি কৰিছা?
এ আছোঁ।
অ, ময়ো আছোঁ এনেই।
অ'।
খোৱা বোৱা কৰি আহ হল, হল।
ময় খালোঁ অ, খালোঁ।
অ, কিহে খালা আজি?
আজি দালি বনালো আকৌ মাছ ফ্ৰাই আছিল সেয়া দিয় খালোঁ বনাবলৈ একো মন নগ'ল।
উম, বতৰটোৰ কাৰণে খাবও মন নাযায় আজিকালি।
অ,
উম, উম।
অ', ৰাতিপুৱা মানে খালো। আজি মানে দিন এই কালি ৰাতি সৰিয়হ বনাইছিলো যে,
অ'।
ৰাতিপুৱা খালো যে আকৌ দুপৰীয়া ভালকে মানে বনাবলৈ মন নগল।
অ', এ, ৰাতি বাঢ়ি বস্তু পাৰিলে নাখাবায়।
অ', মই আকৌ খাৰৰ খাৰৰ তৰকাৰী বা মছলা তৰকাৰী হলে। ঠাণ্ডা হ'লে ভাল পাওঁ খাই।
অ' নহয়। ৰাতিপুৱা বনালে আবেলি বাৰু বা দুপৰীয়া খাব পাৰি। কিন্তু ৰাতি খোৱা আহাৰ বোলে বেয়া। আমি পায়ে নাখাওৱে মানে।
অ'।
আমি আজি চিম্পুলকে খালো আৰু মানে অ' ভালে
অ'
একদম চব পিটিকা বন
এ আজি মিটিং আছে গোটৰ তাকে মিটিঙলৈ আহিছোঁ।
অ', আত্মসহে গোট?
মাহত হয় আৰু। সপ্তাহত নবহো আৰু মাহতে বহো। আমাৰ পঞ্চাশ টকা মাহত পঞ্চাশ টকা।
মাহত পঞ্চাছ?
উম,
অ, অ,
আকৌ হেৰি আছে লোন বিলাকৰ লোনৰ পইচা থাকেই হয় আুমি লোনটো লগন্ভাইছেনে। আজিকালি আৰু কিমান সুবিধা লোন লৈ আমি কিমান কাম কৰিব পাৰিছোঁ হয়।
অ', আমাৰো আছে বাৰু বেংকৰ লোন। তাৰপিছত আজিকালি ভিয় ৰ পৰাও দিয়ে নহয়।
অ', আকৌ এতিয়া আহিব নিদিলো
অ', আমাৰ বাৰু লৈছোহে বেছি দিন হোৱা নাই। ওঠৰ মাহ আছিলে এতিয়া এবছৰ হোৱাই নাই। এইটো শেষ হ'লে আকৌ দিব আমাক অ'। মানে আমাৰ হেৰি হৈ আছে। এয়া কি কয় আৰু ছয় লাখ পাম আৰু।
অ', আমাৰো এইবাৰ আহিব কেইটামান বেছিকে।
অ', এনেই কেইবাৰ কেইবাৰ মান লোৱা হ'ল?
আমি লৈছো কেইবা বাৰু বহুত বাৰ হ'ল।
উম। লৈ পেলাই এনে কিবা কাম কৰা গৈছে নে? লৈ পেলাই কিবা কাম
অ', কৰিছো কৰিছো লোনৰ পইচা লৈ লৈ কাম হৈছে আকৌ। ব্যৱসায়তো লগাইছো অ' ব্যৱসায়ত তো লগাইছো, ঘৰৰ কামতো লগাইছো চব ফালে আৰু যি পাৰো।
অ', আমাৰ নিচনা মানুহে আৰু লোন লৈয়ে কাম কৰিব লাগিব ন?
চা এসোপা মান গোটাই পেলাই কিবা এটা কৰিব নোৱাৰো হয় নে, উম। আৰু ইয়াতে
সূতটোৱে মূলটোৱে সমানে মাৰা যায় যে।
অ', সিফালৰ পৰা ভাল আকৌ আৰু বেং পৰা ল'লে মানে গোটৰ হিচাপত হেৰি সুতটোও কমকে আহে।
অ', অ'।
এনেই বেলেগৰ পৰা লোৱাতকে। বেলেগ ফাইনেন্ঞ্চিয়েল এইবলাকৰ পৰা ল'লে মানে অলপ বেছি হয়। আছে ইয়াত অ' ইয়াত ইয়াতে ভাল। আমিও ভালে পাইছো মানে এইটো শেষ হ'লে আকৌ লম কিজানি।
উম।
আমিও
তেনেকে কৰি আছো আৰু হয় চলি আছো আৰু ব্যৱ খাই লগাইছো আকৌ এই হেৰি কিনিলো গাই কিনিলো এবাৰ। গাই কিনিলে এবাৰ তেনেকে আৰু।
এনেই ডাঙৰ নে সৰু গাই?
প্ৰথমে অ' হেৰি এ এজনী গাই কিনিলো।
উম।
তাৰপিছত আকৌ এজনী হেৰি এই দহ হাজাৰটো যে পাইছিলো সেইটো এতি আকৌ চেউৰৰি এজনী কিনিলো।
অ', অ'।
গাইজনী আকৌ হেৰি হৈয়ে আছে পোৱালি দিয়ে আছে। কেইবা বছৰো হ'ল নহয় অ' ওলাই ওলাই।
অ', গাখীৰ বেছিও পোৱা যায় ন।
অ', এনেই এ দহ হাজাৰ দি দহ হাজাৰ টকা যে পাইছিলো। সেইবাৰ আকৌ চেউৰী পোৱালি এজনী ল'লো। পোৱালীজনী ডাঙৰ হৈছে। আৰু লাগিব চাগে অলপ পুহিবলে এতিয়া হেৰি নহয় পোৱালি নহয়।
ঠিকে আছে।
উম।
সেনেকে মানে সৰু সুৰাকেে মানুহ আগবাঢ়িব পাৰে নহয় জানো?
তেনেকৈ কৰিব লাগিব হয়।
উম।
আৰু চাকৰি নাই যেতিয়া।
মানে বেছি এমাউন্ট এটা লৈ পেলাই পিছত মাৰিবও অসুবিধা হয়। সেইকাৰণে মানে কম কমকে লৈ পেলাই সৰু সুৰাকে কিবা এটা আৰম্ভ কৰি
দুই হাজাৰ তিনি হাজাৰ মানৰ ভিতৰত দি থাকিব পৰাাৰকে মানে লওঁ আৰু হয়।
অঁ'।
এসোপ মান লৈ ললেও তো নহ'ব। আৰু বেছিকে লৈ বেছিকে লৈ আকৌ কমকে দিলে বেছি দীঘলীয়া হলে সুতটো বহুত যায়গৈ নহয় কামো নহয় আৰু বহুত যায়গৈ বহুত পইচা বেছিকে যায় যিমান দীঘলীয়া হ'ব সুতটো সিমান ভৰিব লাগিব বেছি।
ধৰিব লাগিব উম, উম, কম সময়তে হলে ভাল হয় আৰু।
উম, সেইকাৰণে ছুটি কৰিলে ভাল।
উম।
এতিয়া হেৰি গৰু গাখীৰ ওলাই আছে নে?
অ', ওলাই থাকে ওলাই আছে।
অ'। অ', অ', এ ওচৰত গৰু পুহিব পৰা সুবিধা আছে আৰু। পথাৰ চথাৰ আহ আহ। তেনেকুৱা হ'লে ভাল আৰু।
অ'।
আমাৰ মানে অসুবিধা অলপ মানে একো পোহাৰ সুবিধা নাই মানে ওচৰত পথাৰো নাই। তাৰপিছত আৰু ঘাঁহ চাহ এনেকে
ভাল হয়।
অ'। মানে ছাগলী তাগলী পোহাও সুবিধা নাই অ', অ', অ'। এবাৰ ভাবিছো ছাগলীৰ ফাৰ্ম এখনকে খুলো আজিকালিতো ঘাঁহৰ খেতি কৰিব পাৰে।
অ', অ', আজিকালি পাৰে এবাৰ ট্ৰেইনিং দিছিলে নহয় আমাৰ ইয়াতো।
অ', অ', আমাকো দিছে এ মই লোৱা নাই কিন্তু বেলেগে লৈছে। আমাৰ ওচৰতে খুলিছে এতিয়া মানে ওচৰত পথাৰ নাই যিহেতু মানে শালি মাটিতে এনেকে
অ', এই বীজ বীজ পাই অ', বীজ পাই সেই বীজৰ খেতি কৰিব পাৰি।
অ', সেইটো মানে এবাৰ পেলাই লোৱাৰ পিছত কাটি থকাৰ পিছত আকৌ পসা আহি থাকে বোলে। বাৰে বাৰে পেলাই থাকিব নালাগে আৰু অ'।
আমাৰ খাই আছে কিন্তু আমি পাৰিম চাগে।
অ', নাই আজিকালি মানে সেইবিলাকৰ কাৰণে সুবিধা হ'ল ন' আৰু আজি খালি এক্সট্ৰা দানাও পায়।
অ', মই চিন্তা কৰিব লাগিব ৰ'বা আমাৰ কিন্তু ঠাই আছে ধেৰ ঘাঁহৰ যদি খেতি টো কৰিব পাৰো হয়নে।
অ', মানে ঘৰৰ ওচৰতে এনেকে ঘাহ
মই অ', মই এনেও ভাবি আছো এইবাৰ যদি মানে পঁচিশ হাজাৰতটো পাও এইবাৰ হেৰি কৰিম। ফাৰ্ম এখনে খুলিম চাগে হাঁহ মুৰ্গী অলপ আছেই। অ', হাঁহ মুৰ্গী অলপ আছে আৰু অলপ আনিম আৰু এই ছাগলীও অনাৰ কথা আছে। সেইটো যদি পাও এবাৰ সেইটোকে কৰিম।
ময়ও ভাবি আছো কি কৰো এতিয়া।
অ', কৰিব লাগে এনে কিবা অ', আৰু এনে কিবা বস্তু তোলৈ মানে খৰচ কৰা সলনি কিবা এটা কৰিলে তোমাৰ সেইটোৰ পৰা আকৌ আহি থাকিব হয় নে।
আহি থাকিব অ' মানে এনেকুৱা কামত লগাব লাগে যাতে আহি থাকে আৰু অ 'আমি লোনটো মাৰিবৰ কাৰণেও অ'
বস্তুটো ল'লা শেষ হয়নেে।
উম, উম, আজিকালিতো বহুত মানুহে তেনেকুৱাই কৰি আছে। উম কিছুমানে ঘৰৰ বস্তুৰ অভাৱ পূৰণ কৰিছে। ধৰা এই ফিজ লৈছে। কোনোবাই টিভি লৈছে তেনেকুৱা।
ছে
কিন্তু সেইবিলাক কৰাত মানে এনেকুৱা কৰি থৈ দিলে বেছি সুবিধা হয় অ পথ এতাৰ উম, উম। সেইকাৰণে অ'
দিব পাৰো।
মইও হাঁহ হলপ আনি ললো এতিয়া হেৰি পোৱালি হৈছে। আৰু নতুনকে
অ'
উমনিত উমনিত বহিছিলে এজনী তাৰপিছত আৰু জনী আজিৰ পৰা বহিছে আৰু
অ' আমাৰ দুজনী মুৰ্গী অ আমাৰ দুজনী মুৰ্গী উমনিত বহি আছে। এজনীক আকৌ হাঁহৰ কণী উমনি দিলো। এজনীক আকৌ মুৰ্গী কণীয়ে দিছো। এজনীক হাঁহৰ কণী দিলো।
মানে হাঁহৰ কণী দিলে হাঁহৰ কণীয়ে দিব লাগে ন। মানে হাঁহৰ লগত মুৰ্গী দিলে মুৰ্গীটো সোনকালে ফুটে চাগে। অ 'অ'
কিন্তু নতুন মুৰ্গীক হা'হৰ কণী দিব নালাগে। মানে সিহঁতে ইমান বেছি নোৱাৰে যে অঁ। সিহঁতে ইমান নোৱাৰে হয়।
উম, উম, উম। ঠিকে কৰিছা।
অ' এ আৰু এ আৰু এবাৰ দিছিলো হাঁহৰ কণী সেইবাৰ এ দোহালি দিলো সাতটা হল তাৰপিছত আকৌ দুটা মৰিলে। সাতটা ফুতিলে এটা বেয়া হল দুটা আকৌ মৰিলে পানীত পৰি পেলাই।
হাঁহৰ কণী যে এই দোকানৰ পৰা কিনিহে আনে আৰু ঘৰত
কিনিলে নহ'ব নহয় এইটো আকৌ হেৰি ঘৰত পোহা আনি বিচাৰি আনি দিছো
অ অ অ অ আৰু মানে মানুহে কয় এনেই হাতে চুহি থাকিলে লাইট থাকিলে মানে পোৱালিটো নহয় সেইটো কাৰণে কিনি আনিব ভয় লাগে উম
কতাহ পালেও নহয় আমাৰ সেইকেইটা হাঁহ এতিয়া ডাঙৰ হল নহয় এ কণী পাৰো পাৰো হৈছে
অ অ নাই মোৰো হাঁহে কণী পাৰি আছে কণী পাৰি আছে বাৰু আমাৰ
অ ভাল দিয়া এনে এইবিলাকো ৰাখিব লাগে ঘৰত গম পাইছা খাবলৈও পৰা যায় এতিয়া মুৰ্গী যে এতিয়া আমি মুৰ্গী পোহা পা যে এতিয়া ঘৰতো খাইছো কণীও ছোৱালীজনীক খোৱাইছো বা মুৰ্গীও খাইছো
অ উম এনেই ব্ৰইলাৰ ব্ৰইলাৰ কণী দোকানৰ পৰা আনি খোৱাতকৈ লোকেল কণীো বহুত হেৰি ন
অ আৰু কেইবাবাৰো যে বেছি বেচিবও পাৰিছো পোৱালি
অ ময়ো বেচিছো বাৰু অলপ চলপ অ
বাৰু
বাৰু ঠিকে আছে দিয়া ন, পিছত কথা পাতিম।
আগ
উম।